হেল্ল'।
অউ কি কৈছা? আহ।
এ এনে আছো। এ বহি লৈ পেলাই বোলো গা ক্ষীৰ অকণ খাওঁ।
অহ।
তাৰপিছতে অলপমান ড্ৰাই ফ্ৰুটছৰ লাডু অ অলপ বনাইছো মানে এতিয়া খাব লাগে ন?
অ এতিয়া খাব লাগে আকৌ উম, ভালে কৰিছা বনাই কৰি লৈছা তাছত আহ তাছত নাৰিকল - চাৰিকল খাই থাকিবা।
উম উ, ম মোৰ মানে প্ৰব্লেমটো কি মই হেৰি খাব নোৱাৰো এই যে এই পানীত যে তিয়াই খায় যে নাইবা কেঁচা যে খায়?
অ।
মই একদম মোকে বমি আহে নহয় খাবলৈ। মই বোলো চব ঘি অ। ঘিত ভাজি লৈছো। ভাজি লৈ পেলাই এইয়া সেই মাখানা, কাজু। এলমণ্ড, কিচমিচ তাৰপিছতে আৰু হেৰি এইটো কি বুলি কয় এলমণ্ড দিছো আৰু খাজুৰ দিছো চব মিলাই মিক্স কৈছো মিক্স কৈ আ কি কৰি লৈ এয়া ঘি দি পুৰা লাডু বনাইছো সেনেকে। খাব লাগিব, এটা তকে খাই দিম।
উম। ভালে কৰিছা আৰু তাৰপিছত আকৌ দৌৰ - চৌৰ খাই চিবা।
খাব লাগে ন। এ দৈ অলপ মায়ে পেলাই আছিলে তাৰপিছতে এ এ আজি মই টেমাটো তেমাতো আজি চাইছো। তাৰপিছত এই মাখি সোমাই গ'ল। নেখালোৱা। মাখি বো কেনেকুৱা দে আজিকালি ইমান অত্যাচাৰ।
এ আমাৰ ইমান হেৰি নাই আমাৰ ওচৰতে দোকান আছে আমি কিনিও খব আৰু ন মই ধৰিছ।
অ সেইটো হয় মানে ঘৰৰ দৈটো বেছি মানে ভা ভাল লাগে ন, গৰু আছে যিহেতু সেইকাৰণে মানে অ গৰু আছে। যি যিহেতু কাৰণ বেলেগত নিবিচাৰো আৰু। নে
উম হয় ঘৰ বস্তুবিলাকৰ এনেও সোৱাদটো সিমান বেলেগ বেলেগতকে। তুমিতো এতিয়া চাবলে মই এ দেউতাই কনি চব আনিছিলে কিনিহে তাকে খালোঁ।
অ ভালে কৰিলা। কিবা এটা কৈ আছিলা নহই কিবা নাৰিকলৰ
অলপ পানী খাবা এতিয়া ডাব পানী
অ খাব লাগে বোলে।
গোৰা চিট্টা।
খাওঁ এ বাউ মাজে মাজে খাই থাকো।
উম
এতিয়া খোৱা বোৱাটো এতিয়াই মেইন দিয়াচোন। নহয় পিছলে উম
অ, পিছত, পিছত লাভ নাই নহয় খাই। উম, এতিয়া মানে এতিয়াই খাব লাগিব ভালকে ভাল-ভাল বস্তুখিনি।
সেয়া এতিয়া মানে উম বস্তুটো বিকাশ হওঁতে যদি নুখুৱাও আৰু। নিজৰ লোক লোকচান আও।
নিজৰ লোকচান আও। ভাল-ভাল কিতাপ-চিতাপ পঢ়ি থাকিব লাগে।
উম মোৰ যে একে এটা প্ৰব্লেম, মোৰ যে খংটো যে মই নিজে কন্ট্ৰল কৰিব নোৱাৰা হৈছো। কি যে হৈছে নহয়।
সেইটো, সেইটো যাবগৈ। সেইটো সেইটো লক্ষণতটো থাকি যাব আৰু।
উম। সেইটো আৰু জেনেটিক নিচিনাই আহিছে আৰু। জন্মগত।
আৰু বাঢি বাঢ়ি গৈহে থাকে। তোমাৰ এতিয়া যিমান কণ, তোমাতকে বেছি হব আকৌ সেইফালে।
উম, কি কৈছা?
তো সেইটো বোলো বাহি বাাহি হে গৈ থাকিব। এতিয়া তোমাৰ যিমান খিনি খং উঠে। তোমাতকে বেছি বাঢ়ি বাঢ়ি বুলো
উম। অ, হয় দিয়া ভয়ো লাগে। সেইটো কথাইতো ভয় লাগে। মোৰ নিচিনা যদি ছেম, এয়া হেৰি কয় যে উ উম। মোৰ নিচিনা একেবাৰে গোটেই লক্ষণ খিনি লৈ পেলাই যদি জন্ম পাব, মই উম মই কেনেকে সেই বস্তুটোক মই কেনেকে বা সহ্য কৰিম তুমিয়ে চোৱা
অ। কিবা এটা বস্তু বিচাৰিলে যদি নিদিয়া, হম
উম হম হুমম পজ দি এনেকুৱা যদি হয়, হে ভগৱান হয়। দিয়া মায়ে যে মোৰ মোৰ ওপৰত এনেকুৱা হাঁহিব। মাই কব অ এটা টাইমত মোৰ লগত কৈছিলি নহয়। পা এতিয়া মছলা। কেনেকুৱা লাগিছে বুলিবা। এনেও কাৰৰ্মা পামে। মা ত লগত যেনেকে লাগো। মানে বেয়া বুলি নহয় কিন্তু মোক চকুতে পাও ন বহুত।
অ সেইটো এতিয়া মাহ হেৰি আমাৰ মতে এতিয়া মাহঁতে আমাৰ কথা কিছুমান বুজি নাপায়। তাত তেতিয়া সিহঁতৰ মতেও তোমালোকৰ তেতিয়া কিছুমান
অ'হ সিহতে সেইটয়ে কব যে অ মাহঁতে একো বুজি নাপায়, উম। হয় এ দিয়া, বাকী আজি ৰাতিলে খানা কি? হা? হা?
যিটো খবৰ ভালনে বোলো?
উম ভালেই দিয়া, আছে। ভালে বোলে।
উম, মই আজি দেখা নিচিনা পাইছিলোঁ সন্ধিয়াকে ওলাই আহিছোঁ। ছিলে নেকি চাৰিআলি ফালে।
অ হ'ব পাৰে। হৈয়া মানে মৰিগাঁও পৰা আহিছিলে। তেতিয়া দেখিছা নেকি?
হ'বও পাৰে এ মই ইমান ধৰিব পৰা নাই যেনিবা, মোৰ মানে হেৰি স্কুটি চলাই লৈ গৈছে যে, মই সেইকাৰনে ভাবিছো আৰু যিটো হ'ব চাগে।
অ', নহয়, স্কুটিখন সন্ধিয়া সময়ত এই আমাৰ ঘৰত থকা মানে এই দাদা এজনেহে লৈ গৈছিলে।
উম'!
স্কুটি খন আজি পুৰা একদম, চাৰ্ভিচিং কৰি আনিছে, একদম চিকচিকিয়া হৈ আছে একদম পুৰা।
উম', কম্পিউটাৰ ক্লাছ যোৱা নাই চিকচিকিয়া হলে কি হব, -
তাকেই টো, চলাবলেহে নোপোৱা হ'লোঁ স্কুটিখন। আগতে যিনিকে লৈ ফুৰো অ ', ভগৱান উম', এতিয়া নোৱাৰোঁ। নিদিও এতিয়া, কোন ডক্টৰে সেইটো মানে
হ', নিদিয়ে আৰু
বাধা দিয়া।
উম',
আৰু সেইটো নিজেও মানে, - ইমান আৰু উৰি ফুৰিব নালাগে দিয়াচোন। অ ', মানি চলিবই লাগিব দিয়াচোন। কাৰণ মানুহেটো কেনেকুৱাকে কয় মানে, সঁচা কথা আমিয়ে যদি কেয়াৰ নলও, তেতিয়াহ'লে কি হ'ব কোৱাচোন আৰু অঘট, কোন মানুহক কেতিয়া ক'ত, - কেনেকে থাকে, কোনেও নাজানে।
মানুহে কিমান সাৱধানে থাকি -থাকিও নোৱাৰে। অ', হয়নে? কাৰণে যদি আমি নিজে এৰি দিও আৰু সাৱধান নাথাকো তেতিয়াহলে আৰু, বাকী আশা কৰি লাভ নাই হয়।
উম', মইতো মানুহজনী মই, উম ', মইতো যিমান ইচ, ষ্ট্ৰেছ লৈছিলোঁ, ইমান, - চিন্তা- ভাৱনা কৰি ইমান থাকো, প্ৰথমতে মোৰ ভয়ে খাইছিলো, তাৰপিছত, - লাহে- লাহে মানে বুজাও আৰু মনটোক নাই বোলো ইমান, ইমান চিন্তা ললে কেনেকে হব ন', আৰু কিছুমান মানে ভয়ানক ভিডিঅ' কিছুমান দেখি থাকো ন',। এইবোৰনো এতিয়া কবওতো নাপাই যিয়ে নহক ত', ভয় লাগে বুলিবা ন',। যে, এইবিলাক ষ্ট্ৰেছ বেছি ল'লে, বেয়া, এনজাইটি বেছি ললে বেয়া। তাৰপিছত ভ খাও পুৰা তাৰপিছত আৰু বোলো এতিয়া লাহে-লাহে ভাবিছো এনেকি চাৰি পাঁচ মাহ পাৰ হলেই যেতিয়া, নাই যি বস্তু আহো বুলি ভাৱ আহিবই।
আহিবই।
সেইটোৱে। আৰু মানে আচলতে কথাটো এনেকুৱা কিছুমান মানে বস্তু, এ আমি যেনেকে মানে মাক বোৰে যেনেকে মানে পুৰা যতন লয়, ঠিক তেনেদৰে ল'ৰা-ছোৱালীটোও মানে সেই শক্তি গোটেইখিনি থাকিব লাগিব, যে ময়ো মানে যেন ভালকে থাকো কি কিছুমান ল'ৰা-ছোৱালী যে থাকে ন বহুত এনি টাইম গা বেয়া, গা বেয়া মাক বাপেকে যিমান যি নকৰওঁ কিয়ও গা বেয়া।
উম', সেইটো মানে কিহৰ কাৰণে হয়, উম মানে এতিয়া মানে হৈ থাকে ন বস্তু তেতিয়াই, মানে সেইখিনি গুৰুত্ব উত দিব লাগে। পিছত মানে ল'ৰা-ছোৱালীয়ে ভালকে প্ৰটিন চটিন নাপালে অ সেয়া মানে ৰোগ প্ৰতিৰোধ ক্ষমতাটো সিহঁতক মানে কমি যায় বহুত।
সেইটোৱে আৰু মানে আচল কথা মই-মই এটা কথাও কিন্তু বুজো দেই। মই মানে বিশ্বাস কৰো আৰু যে, আত্মবিশ্বাস এটা নিজৰ থাকিব লাগে, মনোবল এটা। যে মই যদি এনি তে মোৰ গা বেয়া বুলি এতিয়া ময়ে চোৱাচোন মোৰ কিমান এতিয়া কমপ্লিকেশ্যন, মোৰ ভৰিখনত ভাগা দিয়াচোন, তাৰ পাছতে মোৰ, পাথৰৰো টো প্ৰব্লেম আছে দিয়াচোন। এতিয়া তথাপিওতোতো মই বোলে যদি এনি টাইম বোলে এ মোৰ গটোৱে বেয়া, গটোৱে বেয়া মইতো ইমান বমি কৰিছো ভগৱান। মই যদি এনি টাইম শুইয়ে থাকো, তেতিয়াতো মইতো সঁচাকেতো মোৰ হস্পিতলত ভৰ্তিয়ে হ'বই লাগিব। দিয়া চোন কিন্তু অ' মানুহৰ মানে নিজৰ মনৰ মনোবলটোও লাগে। কিন্তু দেই মই ভাবো, কিন্তু মই যদি বেমাৰ বুলি মই। পৰি থাকো, তেতিয়া মোক ভগৱানে আহি ভাল কৰিব বিচাৰিলেও নহ'ম।
উম।
সেনেকুৱা আৰু। আমাৰ মানে উম কোৱা।
ভগৱানে যিমানে যি মানুহৰ মানে নিজৰ সদায় মনোবলটো লাগিব আত্মবিশ্বাস। িব লাগিব নিজৰ ওপৰত যে মই নহব এইটো পিম নিজয়া। কৰিব কাৰনে। যত্ন কৰিব লাগিব মানে সদায়।
উম উম সেইটয়েতো মানে। আমাৰ চামটোলৈকে মই পাইছোঁ আমি মানে। বেমাৰ আজাৰ হ'লেও মানে আমি পতকে। তেতিয়া মানে আমি হে মানে এনেকুৱা কয় যে চম্ভালি লব। পাৰোঁ। কিন্তু কিছুমান ল'ৰা ছোৱালী কিন্তু দেখিছো আমাতকে সৰু। সৰু কিছুমান। পৰিলে ডাইৰেক্ট হস্পিতেল গুচি যায়। মানে। নি
উম হয়।
আমাৰ জ্বৰ অকণ হলে আমি দুদিন তিনদিন লেলাই পৰি থাকিম আৰু মা হঁতে কৈ আ তিনদিন উঠিবই জ্বৰ। তেনেকুৱা।
আমি ভালো হৈ যায় দিয়া একো ঔষধ না
অ সেই বুলি চব কথাতে হস্পিতেল হস্পিতেল যাব নোৱাৰি দিয়া চোন
নোৱাৰি সেইটোয়ে মানে বডিটোক মানে অকমান নিজেও সকাহ দিব লাগে ন, চব কথাতে যদি আমি টেবলেট বিলাক খাই থাকো। সেইবিলাক। মানে বেয়া চাইড ইফেক্ট কৰিব হয় আমাৰ বডিৰ ওপৰত।
আমাৰ মানে, শৰীৰটোকো যুঁজিব পৰা মানে শক্তিখিনি দিব লাগিব ন।
উম সেইকাৰণে চাই দিওঁ অ যদি তাক যদি নিজে ভাল হবলৈ কাৰণে একো। মানে সুবিধা।
চেষ্টাই নিদিওঁ অ চেষ্টাই যদি কৰিব নিদো অ সিও ভাবিব যে টেবলেটটো খাবয়ে।
উম তেনেকে বদিয়ে মানে এৰিয়ে দিব বস্তু বিলাক কাৰণ সিওতো সে আমাৰ মগজপা হে চব সি সঞ্চালিত হয় হয়
সেইটো তেনেকুৱা ধৰণৰ কথা মগজুৱে যেনেকে মানে চবতটো মগজুৱে চলাই থাকে দিয়াচোন
উম সেইকাৰণে মোক যদি কেতিয়াবা কয়ও অ মোক যদি কয়ও মানে কিবা বেমাৰ চেমাৰ হলে চৰ্দি তৰ্দি হলে জ্বৰ চ্বৰ হলে মোক যদি কয় দেউতাই মানে সেই টেবলেট আনি দিওঁ নেকি মই বোলো নালাগে এইকণ বস্তুত যদি মই টেবলেট খাওঁ কি হ'ব মোৰ নালাগে নিজে ভাল হ'ব চৌ হয়ও হয় দুদিন পিছত ভাল হৈ যায় কিন্তু সেয়া দুদিন পিছত যদি মানে পাঁচ দিন ছয়দিন এসপ্তাহ মান যদি হৈ আছে তেতিয়া যাওঁ আৰু
অঁ সেইটো বেলেগ কথা মোৰ তেনেকুৱাই
আঁহ
বাৰু ঠিকে আছে নহলে দিয়া ন
উম উম দিয়া হ'ব দিয়া উম দিয়া উম